অ' কি কয়
বাঁহ গাজ আনিলো। তাতে মামিহঁতে কাটি আছে।
অ! অ'হ, ভালনে?
অ' ভালেই ভালনে?
অ'হ ভাল, ভাল ঘৰত ভাল মাহঁতৰ?
অ ঠিকে আছে আৰু।
অ'হ বাঁহ গাজ তেতিয়াহ'লে
কাটিছে আমাৰ মা, মামিহঁতে কাটিছে। তি মেলি আছে আৰু।
অ' অ' ভালে হৈছে, আজিকালি এইবোৰ বস্তু তো নাইকিয়াই হৈছে। ল'ৰা ছোৱালীবোৰেতো একো নাজানেও, বুজিও নাপায়, আজিকালি। বাঁহ গাজ কি বস্তু। খৰি ছা বাঁহ গাজ, এইবোৰ আজিকালি, ল'ৰা ছোৱালীয়ে, আজিকালি প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে ছোৱিখিনিয়ে এইবোৰ বুজিয়েই নাপাই।
উম তাকেহে আৰু, আজিকালি পাবলৈও নাই।
পাবলৈও নাই, হয় বাৰু। আজিকালি চব বজাৰৰ সাৰ দিয়া পাচলি সেইবোৰহে খায় আৰু। এইবোৰ আমাৰ ঘৰুৱা লোকেল বস্তু সেইবোৰ মানুহে নাজানেও নেখায়োঁ। খায়ো।
আহ আনি মিল দিছো
অ অ ভাল কৰিলা তাকে যে বিচাৰি মেলি দিছা আজিকালি কচু ঢেকীয়া সেইবোৰতো নাখায়ে মানুহে বাঁহ গাজ খাৰলি। উ আৰু এতিয়া মাছ চাছোত তেনেকে আগৰ কতে পাবলে নাই আগতে এনেকুৱা সময়ত আগতে এনেকুৱা সময়ত ইমান বোৰ মাছ ওলাই সৰু সুৰা লোকেল মাছ, আজিকালি ল'ৰা ছোৱালীয়ে এইবোৰ নামেই নাজানে
হয়
উলায় মিলিও না।
আজিকালি ীা অ ওলাই মেলিও নাযায় ঘৰতে ফোনতে ব্যস্ত আজিকালি চব আৰু
আগৰ নিচিনা একো নাই আৰু আজিকালি
উম
আগতে আমি ঘূৰি ফুৰোঁ ফল মূল গছৰ সিটো সিটো খাওঁ। আজিকালি ল'ৰা ছোৱালীয়ে সেইবোৰ কিছুমান ফল মূলৰ নামেই ন জানে
হেল্ল'
হেল্ল'
হেল্ল'
অ শুনি আছানে হেল্ল' শুনি আছানে অ এ বহুত দিন। বহুত দিন ফোন কৰা নাই বুলিো সেইকাৰণে বোলো ফোন এটা কৰো বুলি ফোন কৰিলো
অ অ ভাল কিলে
আহ আজিকালি মানুহৰ সময়ে নাই।
সেয়া আৰু কামত। ব্যস্ত
সেটোৱে, চবে নিজৰ- নিজৰ কামত ব্যস্ত কাৰো- কাৰো লগত কথা পাতিবলে সময়ে নাই, হয়-হয়। ভাত খালো অ'। আপুনি খালে।
অ' এ খালো, ভাত পানী খাই বই তাক সেই এইবিলাকত অলপ লাগিছো।
খালে।
ভাত এ মাছ মই জাল পাতিছিলো মানে। তাতে মাছ লাগিছিলে।
অ' অ' আমাৰ এইফালে আৰু সেইবোৰ মাছ খাবলৈ নোপাওঁৱেই।
অ'
লোকেল মাছ তেনেকে নানেই। চালানী মাছহে, খোৱাত হয়
আমাৰ এয়া কাৱৈ মাছ সৰু - সৰু।
অ'
এইবোৰ আৰু চব আজিকালি ঔষধ দিয়াহে।
মাছো ঔষধ, পাচলিও ঔষধ, অ।
আজিকালি কিনা লোকেল মাছ বিলাকো এইবিলাক বহুত বেয়া- বেয়া জেগা পাই আহে।
অঁ এইবোৰ ফৰ্মেলিন দিয়া থাকে আজিকালি।
উম উম
তেনেকে খাই জীয়াই থাকিব লাগিব উপায় নাই নহয় এইবোৰ।
উম, তোমালোকৰ বাৰু ভালেই।
আমাৰ তাতে পথাৰ চথাৰ আছে ওচৰত, পুখুৰীও আছে।
অ' আমাৰ আকৌ সেইকণ সুবিধাও নাই যে।
অঁ
সেইকাৰণে অলপ প্ৰব্লেম হয় আৰু চব ব কিনি মেলি আনিব লাগে, ওচৰত একো নাই যে।
হয়- হয়। আমাৰ জাল চাল পাতিলে মাছ চাছ লাগে বৰশী তৰশি টোপাই।
কিবা বেলেগ।
মই এতিয়া ঘৰতে বাৰু বৰ্তমান।
হয় নেকি। অ বাকী কিবা। আসাম।
তাকে চাই আছোঁ। অলপষ্টাৰিও। কৈ আছো।
অ, অ, হয়, হয়। কাম ন। কৰিলেতো নহ'ব।
অ হয় বাও। উম উম।
কাম বন নকৰিলে আজিকালি চলিবা কেনেকে যিটোহে যুগ আহিছে।
খালি কাম এটা কৰিব নোৱাৰিলে লাভ নাই আৰু। হয়, হয়।
লাভ নাই লাভ নাই নিজে নিজৰ ভৰিৰ ওপৰত থিয় হব পাৰিব লাগে।
হয়, হয়।
তোমালোকে ফোন চোন নকৰাই আৰু ভাবিলো মই ফোন এটা কৰো।
এ আমি মানে কৰিম বুলি ভাবো তাৰপা এই কামতে ব্যস্ত।
অ হয় বাৰু আজিকালি ক। কতো দুখ দিব নোৱাৰি আও। চবৰেএকে। উম কামো নাই আজৰিও নাই। ফোন কৰিবলৈও সময় নাই।
তাকে সেই ঘৰ এনে বেলেগ কাম ঘৰতে মানে কাম কাজ তাতে আমাৰ ঘৰটোও বনাই আছো মানে।
অ হয় নেকি! যোৱাও নাই যে। বহুত দিন সেইফালে সেইকাৰণে বোলো। ফোন এাকে কৰো ফোন টো চাই থাকোতে। পতককে দেখিলো নাম্বাৰটো বোলো লগাও ফনটা।
অ ভালে কৰিলে আহিব এপাক পাৰিলে।
অহ যাব লাগিব। তাকেফালে আমাৰ ইয়াতো বৰষুণ দি আছে।
বতৰ চতৰ ভাল কৰিলে।
অ বতৰ ভাল অ হয় বাৰু এতিয়া মানুহবোৰ ঘৰলে গ'লেতো। লাখ লাখ।
উম তাকে পথাৰ চথাৰৰ পৰা ধৰি উম
এতিয়া লগ পোৱা ইমান সহজ নহব আৰু মানুহবোৰ
নিহেতে
মই গাঁৱলীয়া জেগাত তেনেকুৱাই আৰু
অ আমাৰ পথাৰ চথাৰ আহি ও জানাই নহয়
উ তাকেহে আমাৰ ইয়াত এতিয়া পথাৰৰ পৰা দ অফ
উম আমাৰ মানে সেই আগৰ ঘৰত আছিলে এতিয়া আমি বেলেগো হলো যে বেলেগ ঘৰ বনালে তাৰ পিছত এতিয়া ইয়াত এইবোৰ নাই মানে। বহুত দূৰলৈকে মানে আমাৰ মাটিতো এনেকে লৈ থোৱা আছেে দীঘল দীঘলকে তাত মানে বাকী কোৱাচোন।
বাকী ঘৰত। চবৰে ভালেই আৰু। ঘৰত বাকী চবৰে ভালনে? হেল্ল'
হেল্ল'
হেল্ল' শুনিছে নাই?
অ হয় হয় নটৱৰ্ক।
হেল্ল' নেটৱৰ্ক প্ৰব্লেম।
এ নেটৱৰ্কৰ প্ৰব্লেম এই ৰাস্তাতে আছো হ'লেও ইমান নেটৱৰ্কৰ প্ৰব্লেম ইয়াত। হেল্ল' হেল্ল'। হেল্ল'